হেল্লৌ'
অঁ কি কৰিছে?
অঁ মই আছোঁ এনেই ফুৰি আছোঁ।
অঁ তাৰপিছত হেৰি এইটো কি বুলি কয় কলেজৰ পা আহিলিগে।
আহিলোঁ আহিলো। এই আহি পেলাই অকমান ৰেষ্ট লৈ আছোঁ আৰু।
অঁ অঁ অঁ অঁ, বাকী খবৰ খাতি ভাল নে বেয়া আপোনাৰ?
খবৰ খাতি ভালেই আৰু, আপোনাৰ ভাল?
কোৱা। মোৰ ভালেই বাৰু, বৰ আজিকালি মানে গা চা ভাল নহয় আৰু। অলপ এতিয়া খোজ কাঢ়িব ওলাই আহিছো। সেই বাটতে বজাৰ চজাৰ পালে বাততে অলপ ফল চল কিনি লৈ যাম ফল মূল। আজিকালি মানে অলপ ফল মূল খোৱাত গুৰুত্ব দিছো মানে অলপ।
বঢ়িয়া, ফল মূল খাব লাগে খালে ভাল আৰু আমাৰ স্বাস্থ্য- ৰ কাৰণে আৰু এতিয়াতো বৰ্তমান ফল মূলৰে ছিজন। ফল মূলটো খাই থাকিলে ভাল আৰু।
হেৰি- ফল মূলৰে ছিজন মানে এতিয়া আমাৰ আগতে মানে হেৰি ঘৰত- ঘৰত থাকোতে নে ফল মূল হেৰি কৰে তাৰ পিছত এতিয়া মানে বহুত খাব পাৰোঁ। এতিয়া কিন্তু আকৌ তেনেকুৱা নহয়, এতিয়া মই যেতিয়া কলেজৰ মানে- এ ইয়াত ৰুমত থাকিবলে ললোহি তে ইয়াত মানে টাঁহত- ধুনীয়া জেগা আৰু গাঁৱৰ নিচিনা নহয় আৰু।
হয় হয়।
কিন্তু, গাঁৱত মানে বাহ ভাল সতেজ ফল মূলটো পাওঁ ইয়াত নাপাওঁ। ঐ ইমান দাম এইবিলাক।
উম টাউনতো বহুত দাম এতিয়া, এতিয়া আপুনি চাওক আপেলৰ আপেলে হওক বা আপোনাৰ তৰমুজে হওক এইবিলাকটো আপোনাৰ আজিকালি দুশ টকাৰ তলত একো নেপায়।
কিন্তু গাঁৱত চোন আমি সেইবিলাক লৈ আমি খেলি থাকো বল খেলি থাকো।
সেইটোৱে, এটিয়া আপুনি তৰমুজ তৰমুজ বুলি ক'লে সেইটো যাৰ তৰমুজৰ খেতি কৰে হেঁতৰ বাৰীৰ গোটেই তৰমুজে ভৰ্তি হৈ থাকে। এই গৰুক খুৱাই কিবা কৰে এনেই হে কৰে এতিয়া আক' ইয়াত আপোনাৰ সেইটো তৰমুজৰ কেজি আপোনাৰ এ এটাত তো দুই কেজি মান হয়ে। এয়াতে এক কেজি দাম ত্ৰিশ টকা হলে দুই এটাতো দুই কেজি হ'ব দুটা তৰমুজ লৈ আহিলে ষাঠি টকা ষাঠি টকাকে এশ বিশ টকা লাগিব।
বহুত দাম আৰু ইমান দাম দি ক'ত কিমান আৰু ফল মূল খাব পাৰি দিয়া।
তাকেহে আপেলৰ কেজি আপোনাৰ দুশ আশী টকা আৰু বেলেগ ফল মূলৰ কথা কোৱা নাই কিয় মানে বেলেগ ফলূল আপোনাৰ ইয়াত হেৰি গাঁৱত যোনবোৰ ফল মূল থাকে ইয়াততো নাথাকে বজাৰত সেইবোৰ নাপায় ন চব।
হুম হুম তাকেই।
এতিয়া আমাৰ ঘৰত আগতে আপোনাৰ এ এনেকুৱা হেৰি দিনত এইবিলাক লাগে এতিয়া আম, কঁঠালৰ ছিজন ন আম, কঁঠাল। তাৰপিছত আকৌ বগ বগী জামুক লাগিব এতিয়া। তাৰপিছত কলা জামু লাগিব।
আৰু এইটো আগতে ঘৰত আ পোনাৰ স্কুলত থাকোঁতে আমি ৰাতিপুৱা স্কুললৈ ওলাই যাওঁতে আপোনাৰ কাৰ ঘৰত কি আছে চব সোমাই খাই যাওঁ। আৰু আগতেতো এতিয়া এতিয়া ধৰক কাৰোবাৰ ঘৰত বগৰীয়ে থাকে, কাৰোবাৰ ঘৰত খেজুৰ থাকে, আৰু অমৰা চমৰা পৰা ধৰি চব একো অভাৱেই নাই। কমলা চমলাও চবৰ ঘৰতে থাকে আৰু এতিয়া আৰু সেইবিলাক দিন নাই আৰু এতিয়া। সেইটো কাৰণে এতিয়া এইবিলাক খাই আছিলো কাৰণে আগতে আমাৰ, বডি বিলাক ষ্ট্ৰং আছিলে এতিয়া আৰু গাঁও এ টাউনত আহি আৰু এতিয়া এই সাৰ দিয়া শাক পাচলিবোৰ খোৱাৰ লগতে আৰু ফল মূলো খোৱা কমি গ'ল। সেইটো কাৰণে আৰু এতিয়া উম একেবাৰে নাখায় আৰু কেতিয়াবা কবাত কেতিয়াবা পালে আৰু খাওঁ আৰু কেতিয়াবা।
তাকে, তাকেহে এইটোয়ে হৈছেগে। আগতে এইটো আগতে মানে মানুহ বিলাক এতিয়া আমি আগতে মই নিজৰ কথা ক‌ও এতিয়া যেতিয়া গাঁৱত আ ছিলো তেতিয়া স্বাস্থ্যটোও মানে, মনটো সতেজ সতেজ লাগে। ফ্ৰেছ ফ্ৰেছ লাগি যায়, শক্তিশালি মানে এনাৰজি টিক আজিকালি গাটো এলেহুৱা, দুৰ্বল না ইয়াত এ ভাল বস্তু এটা নাপায় খাবলৈ। না হেৰি আছে, পাচলি চাচলি কিনি খাওঁ যোনটো সেইবোৰ দৰব দিয়া। ফল মূল
এতিয়া গাঁৱত এতিয়া আগতে এতিয়া এতিয়া গাঁৱত আমাৰ কাৰোবাৰ ঘৰত সকাম থাকিলে কল-চল খাবলৈ পাওঁ কল, আপেল। এ কুঁহিয়াৰ এইবিলাক ধৰক আৰু এতিয়া কিছুমান আমাৰ ঘৰত এতিয়া আগতে কল মানুহে খাই মানে শেষ কৰিব নোৱাৰে গৰুক দি দিয়ে। বা কাবাক দি দিয়ে খাবলে। খা খাব কিমান খাবলে মানে অভাৱ নাই আৰু এতিয়া ঘৰত আপোনাৰ আগতে আপোনাৰ আমলখি হওক বা কুঁহিয়াৰ হওক চব ঘৰতে থাকে। অ অমিতা-চমিতা পৰা ধৰি এইবিলাকতো ফলতেই পৰে আৰু
তাকে‌ অ মোৰ মোৰ মনত আছে মানে আমাৰ ঘৰত আপোনাৰ অমিতা গছ এসোপামান আছিলে। তাৰপিছত কলগছো এগাল আছে আমাৰ ঘৰত। কল আপোনাৰ হেৰি কল মানে আমাৰ প্ৰতি থাকেই আৰু কল মানে থাকেই। ঠাণ্ডা দিনৰ বাহিৰে মানে এনেই। নৰ্মেল দিনত আৰু কল পাবই আৰু আঠিয়া কল আছে, চেনী কল, জাহাজী কল। এ আমি আগতে মানে এই আঠিয়া কল বিলাক মানে এনেকে হেৰি কৰো এ এনেকে এটা গুটি থাকে ন আঠিয়া কল বিলাক। তাৰমানে খোৱাতকে বেছি নষ্ট কৰো মানে ধৰি লওক। এ এনেকে মুখত গুটি বিলাক কলটোৰ গুটি বিলাক লৈ লৈ এনেকে পেলাই দিওঁ মানে তেনেকুৱা। টাইপৰ কৰো মানে কলটো অকনমান খাই পেলাই বাকী খিনি পেলাই দিও তেনেকুৱা কৰো দলিয়াই দিওঁ বহুত দূৰলে। তাৰপিছত আকৌ আপোনাৰ জাহাজী কলতোটো জাহাজী কল আপোনাৰ এগাৰ আছেত হয় জাহাজী কলটো আপোনাৰ মস্ত মস্ত জাহাজী কল। খুব খাও আগতে। একদম আহ একাশী মানে দুটামানহে খাই দিম আৰু তেনেকুৱা পুৰা উম গৰমত, নিচিনা খুৱাই দিয়া হয় আৰু কিন্তু আজিকালি এ কল দেখিয়ে নোপোৱা হলো মানে।
হয় বাৰু দামতটো দামেই আৰু আজিকালি ফল বিলাকত মেক্সিমামটো আপোনাৰ মেডিচিন দিয়াই থাকে। আৰু এতিয়া আপেল চাপেল কিবাবিলাক বা আমাৰ ত অসমতো আজিকালি কমেই হয় খেতি বাহিৰৰ পৰা হে সেইবিলাক বহুত আগতিয়াহে সেই এইবিলাক মেডিচিন মাৰি সতেজ কৰি থৈ দিয়ে ত এইবিলাক খালেও মানে আমাৰ শৰীৰত আগৰ নিচিনা আমি যিটো আগত ঘৰত যিটো ফ্ৰেচ মানে ফ্ৰেচ যিটো ফলটো খাওঁ সেইটো সমান আৰু এতিয়া ইমান, মানে এনাৰ্জিটো নেপাও আৰু যিটো পাবলগীয়া হয়।
সেইটোৱে সেইটোৱে মানে এতিয়া আপুনি ক'বলৈ গ'লে পইচা দি যদি খায় দামটো বেছি দামটো বেছিটো মানি লৈছোঁ কিন্তু দামটো বেছি দিও যদি খায়। ত সেইটো মানে। খোৱা কোনো অৰ্থ নাই মানে এইটো মানে বেকাৰ। লাভটো ইমান নহয় মানে। হয়তো কেতিয়াবা পাৰিলে সেই আপোনাৰ এই মেডিচিন দিয়া এইবিলাক। খালে কেতিয়াবা প্ৰব্লেমে হ'ব তেনেকুৱা টাইপৰে হৈ গৈছে আৰু এতিয়া। চিটুৱেচন বিলাক এইবিলাক ইনজেকচন চনজেকচন মাৰি থোৱা থাকে আৰু
উম, আজিকালি এতিয়া কলেই কল হওক, এতিয়া আজিকালি মানুহে সকাম পাতিবলে হওক বা কলটো আপোনাৰ। এক একবাৰ কে একেবাৰে আপোনাৰ মেডিচিন দিয়ে একেইদিনাই পকাই দিয়ে। ত' সেইবিলাক খাই কিনিয়ে যাব আৰু উমঁ।
সেইটোৱেটো, কাৰোবাক দি দিয়ে একেদিনাই হেৰি কৰি দিয়ে পুকে ধৰে। আগতে আপোনাৰ- আগতে আমি যেতিয়া কল পকাইছিলে আমাৰ ঘৰত সকাম- চকাম থাকিলে, ত' কেনেকে পকাইছিলে। জান নাই আমাৰ ঠাণ্ডা দিনত মানে আৰু গৰম দিনতো নিজে পকে, ঠাণ্ডা দিনত মানে কি কৰে- ডাঙৰ গাঁত এটা- খানিব, গাঁত খান্দি পেলাই গাতটোত আপোনাৰ প্ৰথম গাতটো পুৰিব, পুৰি পেলাই- তা'তে এই ধুনীয়াকে নিমখ-চিমখ দি পেলাই ফুটছাই-চুটছাই দি পেলাই আৰু চাফা কৰিব, তা'ত- এ' হেৰি তলত দিব খেৰ, তাৰ ওপৰত দিব আপোনাৰ বিলঙনি। বিলঙনি চিনি পাই নাই?
হয়, পাওঁ-পাওঁ।
অঁহ', বিলঙনি দিব, এই ঢেঁকিয়া নিচিনা থাকে যে দেখি পেলাই এইবিলাক দিব আনি পেলাই। নহ'লে আৰু এটা বস্তু পাই, কি গছ আছিলে- চৰ গছ নেকি, চৰ নে কিবা বুলি আছিলে।
আপোনাৰ ইউকেলিপ্তাছ গছৰ দিয়ে।
অহ', তাৰ পাতটো আনি পেলাই দিয়ে। দি পিছত মানে উম- অলপ দি তেনেকে পুতি পেলাই থৈ দিয়ে, উমঁ। আৰু তাৰপিছত কলখিনি দি পেলাই তেনেকে পুলি থৈ দিয়ে তিনি দিন, চাৰিদিনমান। তাৰ পিছত আঁহ তাৰ পিছত যেতিয়া খুলিম সকামৰ দিনাখন বা ৰাতি খুলিম নহয়- তেতিয়াহ'লে কল খিনি পকি থাকে মানে। সেইটো মানে পুৰা ঘৰুৱা মানে উপায় মানে কলটো পকোৱাৰ। তাৰ কোনো প্ৰভাৱ নপৰে কেমিকেলছ নালাগে ন' তা'ত একো কিন্তু আজিকালি যোনবিলাক মেডিচিন দিয়ে সিও পকাই দিয়ে একেমতে কলটো, কিন্তু- মেডিচিন দিয়া থাকে একদম। সেইটো কলটো স্বাস্থ্যৰ কাৰণে মানে এতিয়া হানিকাৰক'হে। খালে সেইবোৰ কল খালে মানে- পেট বেয়া কৰিব, গেছ হ'ব, তেনেকুৱা হ'ব। আকৌ
একদম মানে খাই ভাল পোৱা বস্তুটো আছিল আপোনাৰ আগতে- কঁঠাল, কঁঠালৰ লগত যে আমি পিঠাগুড়ি দি খাইছিলোঁ। আগতে পথাৰৰ পৰা আহি আহ একদম কি ভাল লাগে খাই। আৰু ঔ আঞ্জা খাই কি ভাল লাগে, আনাৰচ-চানাৰচ সেইবিলাক আগতে মানুহৰ ঘৰতে আছিলে। এতিয়াতো সেইটো চিজনে চলি আছে।
তাকে'হে, আনাৰচ মোৰ মনত আছে। আছে মানে আমাৰ হেৰি এ' ঘৰত যোনবিলাক লাগে আনাৰচ বিলাক সৰু-সৰু হয়। বজাৰৰ অনা কেইটা বহুত নষ্ট হয়। ত' মানে মই মানে দুটা মানে কাটিছো, কাটি- পেলাই মানে বাকলি ফুটা কৰি পেলাই মানে এনেকে ধৰা ৰস কেইটা উলিয়াব ভিতৰত। ৰস ওলিয়াই পেলাই খাই চাওঁ বজাৰৰ পৰা অনাটো বেছি মিঠা লাগে, কিন্তু- এ' হেৰিয়া পৰাটো বেছি এ' মিঠা নাথাকে মানে। ত'- এনেকে চাওঁ আগতে। এ' ঘৰৰ যোন কেইটা আনাৰচ থাকে মানে কি কম মানে এ'- থাকেতো, নষ্ট কৰি দিলেও মানে আপত্তি নকৰে দে একো নহয় মানে। আকৌ অমিতাৰ কথা কৈছিলো।
আগতে একদম এ' নাৰিকল কাটিলে একদম নাৰিকলৰ পানীটো খাবলৈ একদম দৌৰি-দৌৰি যাওঁ। নাৰীকলৰ পানীটো খাই একদম ভাল লাগিছিলে মানে।
আগতে মানে মইতো এতিয়াও যাওঁ। মইতো এতিয়াও কৰ'বাত সকামে-চকামে যদি যাওঁ নহয় এ বিলনীয়া বিলাকে কাটি থাকে নহয়। তেতিয়া- হেঁতে নাৰিকলৰ পানীটো এক্সট্ৰাকে থৈ দিয়ে নহয় তেতিয়া দিয়ক বুলি কওঁ আৰু দিয়ে এগিলাছ এগিলাছ মই খাবলৈ যাৱে নাৰিকলৰ পানীটো বহুত ভাল পাওঁ না
ফল মূলতো তেতিয়া মানে আমি খাই থাকোতে ভিটামিন থাকে ফল মূলত তেতিয়া ভিটামিন পাইছিলোঁ তেতিয়া আমাৰ পূৰা বডি ষ্ট্ৰং হৈ আছিলে ত এতিয়া আমি এইবিলাক খাবলৈ এতিয়া এৰি দিয়াৰ পৰা মানে নোপোৱাৰ পা ধৰি আৰু এতিয়া বডিবিলাক আমাৰ উইক হৈ থাকে এ কাম কৰিবলে মন নকৰে দুৰ্বল দুৰ্বল লাগে আৰু তেনেকুৱা
দূৰ্বল দূৰ্বল লাগে সেইটোৱে আলস্য ভাৱ আহে মন মানে আমাৰ মনত সতেজতাটো নাই এ এটা কিবা বুলি কয় এ কিবা এটা কৰিব বোলে উৎসাহ না নাথাকিব ফ্ৰেছনেছ টো পা আহিব সতেজতা তোৰ পৰা কিন্তু আজিকালিৰ দিনত আৰু কি ক'ব আৰু উপায় নাই আৰু
এতিয়া আপুনি যিমান ফল মূল খালেও এতিয়া আপুনি সেই আগৰ দিনৰ সেইবিলাক নাপায় আৰু সতেজ নাই আৰু এতিয়া
এতিয়া সেই ফল মূল খোৱা এইটো লাভ নাই এইটো লছে আছে ফল মূল খাই বুলি এনেকুৱা টাইপৰে হৈ গৈছে মেডিচিন দি দি এইবিলাক পুজি বনাইছে আৰু
তাকে
তাকে মই এই হেৰি এই ৰব দোকানত সোমাও দোকানৰ পৰা অলপ অ হেৰি চেৰি লৈ লওঁ তৰমুচ অলপ লৈ লওঁ ঠিক আছে পিছত ফোন কৰিম আপোনাক ঠিক আছে দিয়ক